হেল্ল' অঁ অঁ এই তুমি জাষ্ট টেন চেকেণ্ড ৰবা হা
হেল্লৌ
অঁ হেল্ল'
আহ শুনিছা? হেল্ল' অ শুনা পাইছা অ অ কোৱা।
পাইছো অ সেইয়াই আৰু মই তোমাক যি কৈ আছিলো এনেকে যদি আমি যদি অলপ যদি পইচা বচাওঁ আৰু
হয় হয় হয়
অ সেই পইচা বচোৱা বচোৱা পইচা খিনি দি আমি আৰু ঘূৰিব যাব পাৰিম আৰু। ক'ৰবাত দূৰৰ জেগাত।
তুমি মানে এনেকে যদি ঘৰৰ পৰা এনেকে খোজা যে মই ফুৰিবলৈ যাবলৈ পইচা লাগে পাঁচ হেজাৰ টকা টকা সেনেকে তোমাক দি দিব নেকি?
কৈ থৈ দিছোঁ আৰু যে মই বছৰত একবাৰ লগৰবিলাক কেইটাৰ লগত
হম
তেওঁলোকৰ ঠাণ্ডা দিনতে আৰু বেছিকে আৰু ঠাণ্ডা দিনত ফুৰিব যাম আৰু একবাৰ। তোমালোকে মোক কৈছোঁ আৰু ঘৰৰ মা দেউতাক কৈছোঁ যে তোমালোকে গোটেইখিনি পইচা নিদিলেও হ'ব মই গোটেই বছৰত যিমান পাৰোঁ মই অকণমান বচাই বচাই কিনে অলপ পইচা যোগাৰ কৰিম
হু
বাকী যোনখিনি পইচা আৰু লাগে মানে আৰু আৰু মোৰ যোনখিনি মানে যোগাৰ হৈছে তাৰ বিপ বাহিৰেও মানে যোন যিখিনি পইচা মোক লাগিব
উম।
এইখিনি পইচা তোমালোকে দিলেই হ'ল আৰু সেনেকে বুলি মই মা দেউতাক কৈছো আৰু।
অ।
উম, এ যোৱাবাৰো মোৰ সেনেকুৱাই গৈছে মানে মই ধৰিলো আমাৰ যোৱাবাৰৰ যোনটো ভ্ৰমণৰ আছিল দাৰ্জিলিঙৰ লৈকে। দাৰ্জিলিঙৰ যোনটো ভ্ৰমণ আছিল আমাৰ লগৰ কেইটাৰ লগত অ সেই দাৰ্জিলিঙৰ ভ্ৰমণত মানে মোৰ চব মিলি কিনে খৰ খৰ্চা গৈছে তোমাৰ মুঠতে তোমাৰ গৈছে মোৰ পাঁচ হাজাৰ মান টকা চাৰে পাঁচ হাজাৰ মান টকা গৈছে, তাৰে মোৰ তিনি হাজাৰ টকা পা মই নিজৰ পৰা মানে বচাই কিনে আৰু যোগাৰ কৰিছোঁ আৰু মই নিজৰ পইছা বস্তু বচোৱা পইচা দি তিনি হাজাৰ মান নিজে বচাইছিলো আৰু বাকী তোমাৰ দুই হাজাৰ দু তিনি হাজাৰ মান টকা আৰু ঘৰৰ পৰা লৈছোঁ আৰু মই।
অ' এক ছেকেণ্ড তিনি হোজাৰ টকা ঘৰৰ পৰা লৈছা?
আৰু তিনি হাজাৰ মই নিজে বচাইছিলো।
আচ্ছা তুমি পইচা যে বচোৱা সেইটো মানে ক'ত থোৱা, এতিয়া বেংক বেলেঞ্চত
অ' অ' মানে ক'ব গ'লেতো চবৰে বেছি ভাগৰে এটাই বেংক একাউণ্টে থাকে
হয় হয়। খালী কি হেল্ল'?
মানে হেৰিত, হয় নে নহয়? মানে খৰচ হৈ যায় আৰু পতককে পটক পটক খৰচ হৈ থাকে, অ' হেল্ল' হেল্ল' অ' শুনা পাইছা নে এতিয়া হেল্ল'?
হয় হয় শুনা পাইছো।, তুমি কি বাক্য কলা কোৱাছোন।
যদি তোমাৰ অনলাইনত যদি পইচা থাকে আৰু
হু
তেতিয়া মানে খৰচ হৈ থাকে আৰু পটক পটক।
সেইটোৱে।
মই কি কৰোঁ যোনখিনি মই পইচা বচাওঁ, সেইখিনি ধৰি লওক বেলেগৰ পৰা পইচাটো মানে অনলাইনত বেলেগক অনলাইন কৰি দি কিনে মই কেচটো ওলাই লওঁ আৰু।
অঢ তুমি সেনেকে কেচ জমা কৰা নেকি?
টো মই জমা কৰোঁ আৰু।
অ' তুমি এতিয়া কেচ ক'ত পোৱা, মানে হোষ্টেলত ত ইমান চবৰে লগত
অ' এতিয়া মানে কিছুমানে দিয়ে ন মেছেজ গ্ৰুপত। যে ধৰি লোৱা কাৰোবাক কেচ পইচা লাগে অনলাইন দিব ধৰি লোৱা নহয় বা কাৰোবাক অনলাইন লাগে কেচ দিব সেনেকে মই কণ্টেক্ট কৰো আৰু মানে মানে হেৰি স কি আছিলে সহযোগিতা সৰু আৰু দুয়োটাৰ মাজতে।
অ অ।
সেইকাৰণে মানে সেনেকৈ হৈ যায় আৰু মানে জমা পইচা মানে নহ'লেও এই এইবাৰ টো হোৱাই নাই ক'ব গ'লে, যোৱাবাৰ মোৰ বহুত পইচা জমা হৈছিলে এনেকে।
হম।
জমা নিজৰ পইচা জমা কৰি কিনে মই জোতা চোতাও কিনো আৰু মাজে মাজে।
হয় নেকি?
কিনিলো। ধৰি লোৱা মই যোৱাবাৰে এটা বগা জোতা কিনিছিলোঁ। সেইযোৰো মই নিজৰ পইচা দিয়ে কিনিছিলোঁ, তাৰপিছত মই ভ্ৰমণতো গ'লো নিজৰ পইচা দিয়ে গ'লো মানে, আধা
উম হু
এইবাৰ সিমান মানে জমা হোৱা নাই। এবাৰ মই মানে হেৰি কাম কিবা কাম চাম বিচাৰি পাওঁ যদিও সেনেকেও আৰু মই কিবা কৰি অকণ পইচা জমা কৰিব অকণমান চেষ্টা কৰোঁ আৰু, ম
অ' তুমি সেনেকে কেচ পইচা গোটাই গোটাই কেচ পইচা খিনি ক'ত থোৱা?
থৈ দিলোঁ তাৰছত পাৰ্ছ টো মই আৰু নিজৰ যোনটো মোৰ কাববৰ্ড আছে ধৰি লোৱা
উম হম হম।
দ্ৰেছটো আৰু তাতে মই লগ কৰি কিনে থৈ দিওঁ আৰু পাৰ্ছটো। আৰু পাৰ্ছটো মানে মই নোলাও মানে ওলালে মানে এতিয়া ক ধৰি ল ক'ৰবাত যদি যাও মই তেতিয়াও মানে অনলাইন পইচা লৈ কিন নে যাওঁ। পাৰ্চটো মানে ৰুমতে থৈ যাওঁ আৰু সেনেকে।
অ ঠিকেই আছে তেনেহলে
এতিয়া মানে সেই উম যোনখিনি নগদ পইচা থাকে আৰু কেচ সেইখিনিও মানে ইমান খৰচ নহয় আৰু
উম উম সেনেকাই কৰিব লাগে
অ সেনেকে কৰিলে মানে পইচা খিনিও বাচি থাকে আৰু মানে ভাল কামত মানে খৰচ হয় আৰু পইচাখিনি বেয়া কামত নাযায় আৰু পইচাখিনি এতিয়া তুমি নিজে কোৱাচোন তোমাৰ যেতিয়া মানে পইচা জমা হ'ব তুমি মানে ধৰি লোৱা কবাত হেল্ল' তোমাৰ যেতিয়া পইচা খিনি জমা হ'ব আৰু
উম হোম হোম
এতিয়া মানে ক'ৰবাত ধৰি লোৱা ক'বাত বেছিকৈ খাওঁ টাই লাগি যায় বা বেছি অকণমান ক'ৰবাত ঘুৰো ফুৰো টাইপ সেনেকুৱা টাইপ হেৰি হেৰি কি আছিলে সেনেকুৱা লাগে ন এনেকে মানে নষ্ট হৈ যায় আৰু
উম মইয়ো এনেক কে জমা কৰিবতো পাৰি কিন্তু মোৰ মানে এতিয়া চুৰ তুৰ যদি হয় সেনেকে ভয় লাগে আৰু মোৰ
তোমাৰ মানে চুৰটো মানে ক'ব গলে আৰু তুমি যিহেতু মানে তলৰ ফ্লৱৰ টে থাকা
হয় হয়
সেইকাৰণে মানে তোমাৰ মানে অকমান দিগদাৰ হয় আৰু
উম মোৰ অলপমান ভয় লাগে এইবোৰত বাকী মইয়ো যদি এনেকে জমা কৰিব বিচাৰিছো মই মানে কেছ জমা কৰি কিনে ঘৰতে জমা দি দিম আৰু সেইখিনি পইচা
অ ঘৰৰ, সেনেকাও কৰিব পাৰা তুমি ঘৰৰ মানুহক ৰাখি থব
উম
নহয় বা মই আৰু এটা আৰু এটা উপায় দি আছোঁ তোমাক মই? তুমি মানে কৰিব পাৰা ই তিয়া মানে তোমাৰ হেৰি নিজৰ ফোনটোত মানে তুমি আৰু এটা বেংক একাউন্ট খুলি লব পাৰা, ধৰি লোৱা মোৰ যোনটো চাইডৰ মোৰ যোনটো ৰুমমেট আছিল ন, চাইডৰ ৰুমত যোন টো মোৰ লগৰ এটা আছিল, সি মানে তাৰ দু টা দুটা বেংক একাউণ্ট বনাই লৈছে। এটা একাউন্টত সি মানে নিজৰ খৰচাখিনি কৰে আৰু যোনখিনি সদায় যোনখিনি খৰচা হয়।
হেল্ল'?
অ হেল্ল' শুনা পাইছা?
উম কোৱা কোৱা?
ত সদায় যোনখিনি খৰচা হয় এটা একাউণ্ট দি কৰে
উম।
যোনটো যোনখিনি তাৰ মানে খৰচা নহয়, সি আনটো একাউণ্টত ৰাখি থৈ দিয়ে আৰু সেনেকেও কৰিব পাৰা তুমি বচাব মানে।
হয় নেকি? অ সেইটোতো বেংক একাউণ্ট এটা খুলিবলৈ আকৌ এটা ভেজাল, বেংকত যাব লাগিব তাতে একাউণ্ট খুলিব লাগিব।
হয় সেইটো অলপ ভেজাল, খালি তুমি এইকেইদিন যিহেতু ঘৰতে আছা এনেও তুমি ঘৰত বিছনাতে পৰি থাকা তুমি অকমান কামখিনিও শিকি ল'লা কেনেকে তোমাৰ মানে বেংক একাউণ্ট - ছেকাউণ্ট খুলিব পাৰি। বেংকত যাই কিনে সেনেকেও মানে আৰু তোমাৰ মানে তেতিয়া মানে অকণমান হেৰিবিলাক বেছিকৈ বাঢ়ে আৰু বাহিৰাবোৰ বাহিৰা যোনবিলাক অকণমান
বাহিৰা জ্ঞান
যি যিহেতু
উম হোম
বাঢ়ি যায় আৰু
উম সেইটোও হয় বাৰু আৰু বাহিৰা সমাজখনত কেনেকে চলিব লাগে দুুনীয়াখনন কেনেকে কি চলি আছে সেইটো টো আমি এতিয়াৰ পৰাই শিকিব লাগিব নহয় জানো
টো আমি সেনেকুৱা লাইনৰে পঢ়ি আছোঁ আৰু মানে যিহেতু আমি বাহিৰতে বেছিকে থাকিব লাগিব ইঞ্জিনিয়াৰ বোৰতো বেছিকে বাহিৰতে থাকে
হোম
সেইকাৰণে মানে জানাতো উচিত আৰু এইটো সময়তে নহলে পিছত আৰু দিগদাৰ হৈ যায় গম পাইছা নে তুমি
অ সেইটো হয় এতিয়াৰ পৰাই কাম কাজ শিকিব লাগিব
কাম কাজ শিকিব লাগে
উম মই চাই লও মোৰতো এতিয়া কলেজলৈ যাবলৈ হ'লেই এতিয়া আৰু বেংক একাউণ্ট বনোৱা এতিয়া সম্ভৱ নহয় মোৰ মতে উম। উ, উ, সেইটোয়ে আৰু তুমি এতিয়া ভাত পানী খালা।
ভাত চাত খালোঁ ৰ'বা মই।
হেল্ল'।
অ খালো ৰবা ভাত চাত তুমি কোৱা খালা তুমি।
উম খালো তুমি কিহেৰে খালা
মই আজি দালি আছিল আজি যিহেতু মঙ্গলবাৰ নিৰা ষে বনাই ঘৰত সেইকাৰণে দালি আছে তিল আৰু এই কঁঠালৰ গুটি যে থাকে যে
আহ কঁঠালৰ গুটি
ৰুটি দালিত দিছিল আৰু চব্জি এখন বনাইছিল মায়ে সেই তেনেকেই ভাতটো খালো আৰু নিৰামিষ।
অ' ঠিকেই আছে বাকী তোমাৰ এতিয়া কলেজ খোলাৰ পিছত ত' তোমাৰ কি প্লেন বেলেগ
মোৰ এতিয়া কলেজ খোলাৰ পিছত যোনখিনি আমাৰ পঢ়াব আৰু শিক্ষকে এতিয়া যোনবোৰ মানে কি ক'ম আৰু যোনবোৰ চাবজেক্ট আছে আমাৰ
হম'।
পঢ়াব সেইবিলাকে মই মানে সদায় বস্তু সদায় পঢ়ি যাম আৰু মানে আগ আগৰ আগৰ বছৰৰ নিচিনা মই নকৰো আৰু মানে লাষ্টত যিহেতু চব জমা হৈ যায় ন
হম।
এনেকুৱা মই কৰিব নিবিচাৰোঁ এইবাৰ মানে সদায় বস্তু সদায় পঢ়ি যাম আৰু যোনখিনি শিকাই আৰু মানে অকণমান মানে মই বাহিৰা বাহিৰা বাহিৰা এতিয়া যোনবিলাক পৰীক্ষা ধৰি লোৱা গেট হওক কলেজৰ বাহিৰতো যোনবিলাক পৰীক্ষা শিক্ষা হয় মানে সিহঁত সেইবোৰৰ কাৰণে অকমান এতিয়াৰ পৰা অকমান প্ৰস্তুতি মই আৰম্ভ কৰিম আৰু
অ' ঠিকেই আছে তুমি তৃতীয় বছৰৰ পৰা যদি প্ৰস্তুতি আৰম্ভ কৰা তেতিয়াহ'লে ফাইনেল ইয়াৰত গৈ কেনে অথবা ধৰি লোৱা আহ বি টেকটো পাছ কৰাৰ পিছত এবছৰ ধৰি লোৱাক ঘৰত বহিয়ে দিলা বাৰু চাকৰ মানে পৰ শিক্ষাৰ বাবে পঢ়িবলৈ তেতিয়াও তোমাৰ পৰীক্ষাত তুমি উত্তীৰ্ণ হৈ যাবা। হয় নাই এতিয়াৰ পৰা লাগিলে হৈ যাব তোমাৰ তোমাৰতো বয়সো বেছি হোৱা নাই হয় নাই।
বয়স নাই ন মো
নালাগে অ, আহ ঠিক আছে দিয়া বাৰু হা।
দিয়া, দিয়া, দিয়া।